কা
অই বহি আছো ঘৰতে।
অ, চাহ টাই খালা?
খালো। ঘৰত ভাল?
ভালেই, ভালেই। তোমালোকৰ ভাল নহয় মা-দেতাহঁতৰ?
অ, ভাল, ভাল। আজি আমাৰ এই ভণ্টিৰ চাকৰি পাইছে ডিব্ৰুগড়লে গৈছে।
অ।
ভাল চাকৰি এটা পাইছে ডাকঘৰত।
অ। তাৰপৰা হেৰি আমাৰ মানে ঘৰত কাম এটা আছিলে মানে।
কি কাম?
এই আমাৰ যে পিছফালে থকা যে এই খেৰ ঘৰটো যে
অ।
পুৰণা যে খেৰ ঘৰটো
অ।
সেইটো মানে যোৱা সপ্তাহত যে ধুমুহা বতাহ যে আহিছিলে।
অ।
তেতিয়া মানে এই খেৰঘৰটো ভাগি গ'ল।
অ।
তাৰ পৰা এই খেৰ ঘৰটো মানে বনাব লাগিছিলে নতুনকে।
মই এইকেইদিনত যাবলে অলপ হেৰি হ'ব নহয় কষ্ট হ'ব। মানে যাব নোৱাৰিম নেকি চাগে। এইদিন খেতি লগাই আছো, এই হাল বাই আছো। গৰুৱে। আকৌ কঠীয়া বাব কঠীয়া পাৰিছো। আকৌ কঠীয়া তুলিও আছো।
অ।
আজি দাৱনী লগাইছো মানুহক। পইচা পাতি দিব লাগিব। আকৌ মানে ঘৰতো সেই মানুহ নাই চব এ দি ভূগলে গ'ল।
অ।
তাতে চাগে চাৰিদিন মান থাকিব লাগিব
অ
আকৌ পইচা পাতি পঠিয়াব লাগিব মই এতিয়া ঘৰত অকলেহে আছো এই ঘৰৰ পৰা যাবলেও এতিয়া অলপ মানে একো নাইয়ে খোজ কাঢ়ি যাবলেও
তেতিয়া মানুহ দুটাকে গোটাই দিবা নেকি?
মানুহ দুটা আমাৰ গাঁৱতে আছে বাও সুধি চাব পাৰি। মই লগ পালে সুধিম বাও।
এই চুমৰ পিতেকটোৱে তাৰপৰা হেৰি এ বাপা পিতেকটোয়ে
সিহঁত দুটাই আজিকালি কাম বন কৰে বাৰু।
তেহেত দুটাই ভাল কাম কৰে হা
খেতিত লাগি আছে কঠীয়া পাৰি আছে এই
তাকে খেতি চিজন অ। খেতিৰ দিনত আও মানুহক বিচাৰি পাবলে টানেই আছে আও এনেকোৱা
টানেই, টান। আমাৰ দোলখোৱাক পঠিয়াব পাৰি দোলখুৱাই চুম দাদাই যাব পাৰিব চাগে।
অ দুল খুৰাই, চুম দাদাই পঠি এ হ'ব হ'ব এই পইচালে চিন্তা কৰিবলৈ হাক দিবা।
দুল খুৰা হতৰ গৰু আছে এসোপা ছাগলীও এসোপা আছে।
অ
হাঁহো আনিছে হেনো এতিয়া।
তাকে আমাৰো এতিয়া গৰু ছাগলীবোৰ বাঢ়ি আছে বেচিবহে লাগিব নেকি দুজনীমান।
দুল খুৰাহতৰ এতিয়া সেয়া ঘৰত দানা চানা বনাই বহুত দেৰি হৈ যায় খেতিতো লাগি আছে। খুই সেইয়া ম মাকৰ ঘৰতে থাকেগে। ছোৱালী দুজনীও সেই যাব লাগে পঢ়িব লাগে।
অ
পঢ়া শুনা এতিয়া কি হব?
তাকে মাকৰ ঘৰত থাকিলে আও এ পঢ়া শুনা নহবই আও।
উম বিদ্যালয়লৈ নাযায়েই।
উম
কিমান দিনৰ মূৰে মূৰে যায়।
তাকে সেই চুমৰ সৰু ডাঙৰটো লৰা কোন শ্ৰেণীত পালেগে অও কোন কোন কোন শ্ৰেণীত
এতিয়া সপ্তম শ্ৰেণীত পালেগে নেকি? সি মোমাইকৰ ঘৰতে থাকে।
অ তেতিয়া আমাৰ এই মামা ল'ৰাটোৰ লগত একে লগৰে মামা মামা ল'ৰাটো সপ্তম শ্ৰেণীৰ।
অ এই লৰাটো পঢ়াত ভালেই হ'ব মমায়েকৰ ঘৰত থাকে যে। ককাক আইতাকে বহুত শাসন কৰে।
অ মোমায়েকৰ ঘৰ এই হেৰিয়ত নহয় জানো?
তাৰ ঘৰৰ অৱস্থা পৰিৱেশটো বেয়া যে ঘৰত থকা হলে তাৰ তেনেকোৱা নহ'লহেঁতেন এতিয়া তাৰ বাৰু ভাল হ'বগে যেন লাগিছে।
অ ঘৰৰ পৰিৱেশটো ভাল নহয় নহয় ইমান হেঁতৰ।
উম গণিতত পো চোকা বাও লৰাটো। মই অংক কৰিবলে দিছো পাৰিছে বাৰু।
অ তাপা এই আমা এই ভনীকণ হৈ জীয়েকজনী এতিয়া পঢ়াত কেনেকুৱা হৈ আছে অ, আগতে বেয়া আছিলে নহয়।
তাই এইবাৰ অষ্টম শ্ৰেণী পালেগে হবলা। বৰ সৰু হৈ থাকিলে পঢ়া শুনাত ভালেই। অংক পাৰিছে বাও সেইদিনা মই কৰিবলে দিছো।
তাই সাঁতুৰিব, সাঁতোৰ প্ৰতিযোগিতা খেলা নাছিলে জানো?
অ সাঁতোৰত তাই কিবা পাইছিলে আমাৰ হেৰিয়ে জিলা ভিত্তিক খেলাওঁতে।
হয় এই মাটিত ধৰি ধৰি যে হাতুৰে যে।
উম।
উম।
দ্বিতীয় স্থান পাইছিলে নেকি?
অ অ।
উম তাই চুকা বাও।
অ, অ। তাৰপৰা এইবাৰ এই কি, খেতি কৰিছা নাই?
হা?
জিকা খেতি, এইবোৰ ভেন্দি খেতি।
অ জিকা খেতি কৰিছো, জিকা চাৰিজোপ মান দিলো তাপা হেন্দালি দিলো, হেন্দালিত আক আকৌ মায়ে দিলে এনেকে তিহু কিবা কিবি
অ
গুটি দিলে এতিয়া উঠাই দিছো, জেং-চেং দিছো ফুলিছে আৰু।
অ এই তাপা সি কথা এটা আছিলে।
কেনে ক কথা?
এ হাঁহ পোৱালি দুটামান লাগিছিলে।
হাঁহ পোৱালি লোকেল লাগিব নাই?
অ লোকেলটো ভাল আৰু হেৰিটো ন
মানে ঘৰতে পুহিবনে নে বেছিবলে?
পুহিবলে, পুহিবলে ঘৰুৱা পোৱালিটো হ'লে ভাল আৰু।
অ বেপাৰৰ কাৰণে হলে দোকানত গৈ কিনিব লাগিব এনেই ঘৰতে হবলে হলে আমাৰ গাঁৱতে পাব।
অহ ঘৰতেহে লাগিছিলে ঘৰত পুহিবলে।
অ এশ ষাঠি টকা, পঞ্চাশ টকা তেনেকুৱাকে ল'ব এটাত দাম।
অ হ'ব হ'ব এই মোক মানে সেই পঞ্চাশটা মান লাগিছিলে পোৱালী।
পঞ্চাছটা? মই বাৰু সুধি চাম বাৰু আমাৰ এই ওচৰতে আছে অলপ। এ খুৰী এজনী ঘৰত আছে, এতিয়া গঁৰাল-চৰাল বনাই থৈছে।
অ।
হাঁহো আছে।
অ।
গঁৰালটো এই আমাৰ ওচৰৰ ল'ৰা এটাক বনাবলৈ দিলে বনাই নহলে। পইচা পাতি ল'লে।
আমাৰ এই ওচৰৰ লৰা এটা আছে বৰত ধুনীয়া গৰাল এটা বনাই থৈছেও ডাঙৰ। অ একবম।
গৱাল লাগে যদি বাঁচ আমাৰ ইয়াত আছে, লৈ যাব পাৰিব।
অ বাঁহ লাগিছিলে মোক, জাতি বাঁহ লাগিছিলে, জাতি বাহঁ। পাঁচ-ছয়ডাল মান হোৱাহেতেন ভাল আছিলে। পাঁচ-ছয়ডাল মান অ, অ হ'ব বাৰু পইচাটো।
কাটি মেলি লৈ যাব।
অঁ অঁ।
মই হাঁহৰ কথাটো বাও আপোনাক সুধি পেলাই মই কম বাৰু।
অ সোনকালে সুধিবাচোন।
আপোনালোকৰ আজিকালি গৰু গাখীৰ আছে নাই?
গৰু দুজনী আছে।
অ।
ছয় এ পাঁচ পোৱা ছপোৱা তেনেকে দিয়ে আৰু।
উ বাৰু ঠিকে আছে, আমাৰ আছে দুজনী এতিয়া।
অ তোমালোকৰ এই ঘোৰা পোহা নাছিলা জানো?
আমাৰ ঘোঁৰা দুটা আছিলে এতিয়া খালি ঘোঁৰা দুটা মানে ঘৰত নথকা হ'ল।
কিয়?
বনৰীয়া হৈ গ'ল মানে ঘোৰা কেইটা।
অ নমনা হ'ল আও মানে ঘোৰাগিটা।
ত ঔ বাহিৰতে থাকে য'ত ত'ত ঘূৰি ফুৰে ৰাতিও ঘৰত নাথাকে।
আজিকালি আৰু ঘোৰা কাম নায়েই নহয় আও। এইটো যুগত, তাকেহে। দেখিছ নোৱাৰি আও।
উম। বৰ ঘোৰা কেইটা বেচিবও নোৱাৰা হলো, কিনা মানুহ নাই?
এই তাপা এই আমাৰ ছোৱালীজনী বিয়া দিব লাগিছিলে মানে মাটি এবিঘা বেচিব লাগিছিলে। তাকে এতিয়া মানুহ মানুহ পোৱা নাই মানে কিনা।
বিয়া কেতিয়া?
এ ব'হাগৰ চৌবিশ তাৰিখে, বহাগৰ চৌবিশ তাৰিখে।
বহাগত।
অ।
লৰা কত?
প্ৰায় এই ওচৰ গাঁওখনতে এই কল্যাণপুৰত।
অ, কালি কিমান বয়স কিমান হ'লনো?
অ এতিয়া সেই একৈশ বছৰ হৈছে ছোৱালী।
অ। একৈশ বছৰ যদি বিয়া পাতিব বিয়া দিব পৰা হ'ল বাৰু।
হল হল অ, তাকে মাটি এবিঘা বেচো বুলি ভাবিছো আও।
অ চৰকাৰ আইনমতে ছোৱালী সেয়া একৈশ বছৰ হব লাগিব।
উম।
ল'ৰা অ লৰাৰ একৈশ বছৰ হব লাগি ব আকৌ ছোৱালী ওঠৰ বছৰ হ'ব লাগিবলে।
অ ছোৱলীটো এতিয়া একৈশ বছৰে হ'ল আৰু।
অ এইবোৰ চাই চিতি লব দেই, নহ'লে কিন্তু পিছত আপোনালোকৰ অসুবিধা হ'ব আকৌ।
বহুত অসুবিধা হব যদি এনেকে বিয়া দিয়ে।
আজিকালি চৰকাৰৰ আইন বহুত কঠিন।
উম।
উম।
এইবোৰ হেৰিছে যে আচনি চাচনিবোৰ পাইছে নাই?
অ আঁচনি পাইছো। মাটিতো ক'ত আছে নো আপোনালোকৰ গাঁৱতে নে?
অ আমাৰ এই আগফালৰ বি আ বিঘাটো যে।
অ।
অতুলিকিনা হৈ গল তাইৰ সৰু বিঘাৰ।
অ মানে খেতি - মাটি।
অ খেতি কৰাৱা মাটি অ ৰাস্তা কিনাৰতে আছে।
উম আমাৰ ওচৰে লৰা এটাই বিচাৰি আছিলে বাৰু অলপ।
অ কুদি পাচুন যদিহে সোনকালে।
তাৰ মানে খেতি - মাটি নাই?
অ খেতি বাতিও তাত ঘৰো বনাব পাৰিব আৰু পথৰ কিনাৰতে। মাটি টোকোৰা।
অ মই এ তাক সুধি চাম বাৰু সি মোক এদিন কৈছিলে খুড়া হেৰি কবাত মাটি বেচিবলে আছে নেকি? মই বোলো মাট- টি আজিকালি মানুহে পটকে নেবেচে নহয়।
উম।
আজিকালি মানুহৰ মাটিৰ কাৰণে কিমান অসুবিধা হৈছে।
আমাৰো ছোৱালীজনী বিয়া দিব লগা হ'ল আ। সতো কাৰণে বেছি দিওঁ বুলি ভাবিছোঁ মাটি বিঘাটো।
পাৰিলে নেবেচাকে অকমান মানে কৰি চা বাও কাম চাম কৰি কেনেবাকে।
এ নাই বেছিবই লাগিব আও পইচা নো ক'তনো পাম আও।
মনে মনে এইবোৰ বৰ বেছি উলিয়াই নাথাকিব মনে মনে কৰিব।
হ মনে মনে কম আও।
উম মানে কি গম পায় নাই।
উম।
আজিকালি আপুনি যদি অলপ মানুহে গম পোৱাকে যদি মাটিটো বেচে
অ
কোনোবাই হয়তো ভঙাবও পাৰে।
হয় হয় অ ভঙাই দিয়ে আজিকালি মানুহ আজিকালি মানুহ আ এইটো যুগত আও।
উম কে জেং লগাই দিবও পাৰে ন।
অ হয়।
মানে সেইটো কাৰণেই মই এইবোৰ অলপ গোপন ভাৱে কৰিব লাগে।
তাকে এইবোৰ কাম গোপন ভাৱে কৰ কামেই আও এইবোৰ মাটি বেচা কিনা
হয় হয় মই খবৰ কৰি চাও দুজন মান মানুহ আছে মাটি লোৱা মানুহ।
স সুধিবাচোন সুধিবা সোনকালে
আজিকালি খেতি বাতি কৰিবলৈও মানে মাটি থাকিলেও মানুহ আধি দিবলগীয়া হয়।
তাকে
দাৱনী বিচাৰিব লগীয়া হ'ব হাল বাব- হবলেও সেই গৰু ছাগলী নাই ইমান
গোম চাগলিয়া জিকালি বহুত অভাৱ চলিছে আও।
তাকে বাৰিষা সময়ত এতিয়া মোক খোৱাবলে একদম বহুত অসুবিধা।
এতিয়া বাৰিষা সময়তহে বেয়া এৰাল দিব লাগে গৰু, ছাগলী।
উম এৰাল দিব লাগে খেৰ, খেৰ খাইছে। খেৰ খালেও আকৌ গৰুকেইটা মানে ক্ষীণাই থাকে। সেইকাৰণে এতিয়া আমাৰ ওচৰতে দলনি এখন আছে।
অ
দলনি খনতে মই ৰাতিপুৱা দি থৈ আহোগে দুপৰীয়া লৰাওঁগে।
আমাৰ গৰু-ছাগলী কেইটা গৰু-ছাগলীকেইটা বৰ কষ কষ্ট হৈছে খেৰো এইবাৰ কমি আছে আৰু উম উ উ
ছাগলী পুহিবলৈ এইবাৰ এৰি দিলো যোৱাবাৰ মানে চাৰি পাঁচ তমান পোৱালি জগিলে।
অ
তাৰ পিছত বেমাৰ আহিলে কি বেমাৰ আহিলে নাজানো আও। এ এ এ তিনটা ছাগলী মৰি থাকিলে নহয় পোৱালি বৰ একদম দুখৰ বিষ কৈ আও মানে তাৰপিছত গোটেই ছাগলী কেইটা তিনটা ছাগলী থাকিলে আৰু
অ অ অ অ
বাকী কেইটা হেৰি বেচি দিলো আৰু